গৈ আছে। হেল্ল'
শুনিছনে নাই?
শুনিছোঁ শুনিছোঁ। কি কৰি আছ কি কৰি আছ?
এই, ঘৰতে আছো।
খোৱা, বোৱা?
খোৱা- বোৱা কৰিলো।
অ', ময়ো এই খোৱা - বোৱা কৰি অকমান আজৰি হৈ পেলাই অকণমান জিৰাইছো আও, ৰ'দতো বহুত ওলাইছে আজি।
অ' মই এই অকমান বিচনীখন মাৰি মাৰি ব সিহঁতে বহি আছো। ধান কেইটামান উদাই আছো।
ঠিকে আছে, ঠিকে আছে। বাকী এনেই কিবা বেলেগ কাম এতিয়া, দৈনিক চাকৰি বাকৰি মানে
চাকৰি বাকৰি কথা তাকে পঢ়া - শুনাটো কৰি আছোঁ, অলপ অলপ।
তাকেহে এতিয়া ল'ৰা ছোৱালী মানে, নিবনুৱা ইমান সোপা লাখ লাখ নিবনুৱা। চাকৰিনো ওলাই কেইটা? ক'পাণো চাকৰি পাম আমি বোৱে।
তাকে, সেইবাৰ তাকে চৰকাৰে ওলাব বুলি
উম', তাকে সেয়া শুনিছো ময়ো পাঁচ বছৰত দুই লাখ চাকৰি মানে এবছৰত সেই কিমানকে নো পৰিলে চলিশ হাজাৰকে।
তাকে, তাকো একেবাৰে চাগে নিৰ্বাচনৰ আগে আগে দিব।
এই মোৰ তেনেকুৱাই লাগে আৰু এতিয়া এতিয়া উলিয়াইছে কিমান বছৰত কিমান আছিলে? এই পাঁচ বছৰত দুই লাখ চাকৰি আমাৰ এতিয়া এবছ উম, এতিয়া মানে আমাৰ শিক্ষিত নবনুৱা কিজানি এবছৰতে আমাৰ কোটিত আছে নেকি আমাৰ অসমত।
কোটিত নাথাকিলেও সত্তৰ লাখ ষাঠি লাখ ওলাই।
অ' তেনেকুৱাত চলিছ হাজাৰ চাকৰি তাৰে কিজানি, এক লাখ মান ল'ৰা-ছোৱালী কিজানি কচিং কৰি থকাই ওলাব নেকি? কেফে হওক বা এনেকুৱা কিবা কিবি।
অ'। যিখিনি এ পি স চি লে কোচিং কৰিব সেইখিনিয়ে পাব এইবোৰ থা তৃতীয় বৰ্গৰ চাকৰি।
চতুৰ্থ বৰ্গৰ চাকৰি অ'।
ভাগৰ চাকৰি। তাৰপিছত দুদিন মানৰ পিছত এৰি দিব। তেনেকেই চলি থাকিব।
সিহঁতি আমাৰ বিলাকৰ পোষ্টটো খাই পেলাব লগতে আমিবিলাক নিবনুৱা হৈ থাকিব লাগিব মানে সেইটো চক্ৰ চলিয়ে থাকিব।
সেইটো চলিয়ে আছে আগৰ পৰাই চলিয়ে থাকিব আৰু।
উম, চৰকাৰখনে তেনেকেই অভিঘাত দেখুৱাই দেখুৱাই বাচি যাব আমি দুই লাখ চাকৰি দিলো বুলি। সেইয়া আগৰ বা ইমান হাজাৰ চৰকাৰী দিলো বুলি।
তাকে প্ৰত্যেকবাৰ তেনেকুৱাই হৈ আছে।
তাকে এনেকে হৈ থাকিলে কি হব আৰু?
তাকে মই এতিয়া খেতি বাতি লাগিম বুলিহে ভাবিছো আৰু।
সেইয়ে অন্তিম উপায় আৰু ময়ো এইবাৰ অকমান গৈছো বাৰু পথাৰলে।
ব্যৱসায়তহে থওঁ বুলি ভাবিছো অকণমান।
উপায়ো নাই নহয় এতিয়া তেনেকুৱা এটা পথেই নিৰ্বাচন কৰিব লাগিব ময়ো পথাৰলৈ এইবাৰ গৈছো। বাৰু আমাৰ ইমান বিশেষ মাটিও নাই। এ যি পাঁচ ছয় বিঘা উম যি পাঁচ ছবিঘা মাটি আছে আৰু
পইচা পাতি এতিয়া ঘৰততো লাগেই পইচা পাতি। অকল চাকৰি কাৰণেনো কিমান অকল ৰৈ থাকিম।
সেইটোৱে কথাটো সেইটো কাৰণে মই মানে এইবাৰ অকমান খেতি পথাৰতে লাগিছো আৰু মাটি চাতি বিশেষ নাইও নহয়। তাতে যি ৰ'দ মানে আগৰ পৰা কাম কৰি থকা এই অভ্যাসটো নাই যে। যিমান খিনি পাৰোঁ হলেওঁ লাগি মেলি দিছো আৰু।
অ এইবাৰ তাতে গৰমটোও বেছি পৰিছে।
হয়।
এইবাৰ অতি গৰম হৈছে এইকেইদিন আজি তিনদিন মান বৰষুণ দিছে বাৰু।
উম। তাকে আমি মানে
গৰমটো অতি দিছে।
হয় হয়। হ'লেও আমি মানে হেৰি কৰিব লাগিব কি বুলি কয় মানে অকমান বিকল্পৰ কিবা সিদ্ধান্ত এটা ল'ব লাগিব খেতি বাতিতো মানে অকমান উন্নত মানদণ্ডৰ কিবা বৈজ্ঞানিক প্ৰযুক্তি বিধি আনিব পাৰো নেকি বা কিবা এটা ল'ৰা লগ হৈ পেলাই কিবা এটা এনেকুৱা ব্যৱসায় খেতি জাতীয় হওক বা এনেকুৱা কিবা এটা ব্যয়ৱসায় গঢ়ি তুলিব পাৰো নেকি বা কিছুমান ব্যৱস্থা আপনা হাতত ল'ব লাগিব এতিয়া।
আমি এটা কাম কৰিও পাওঁ মই এটা ভাবিছো।
অ।
মই ভাবিছোঁ আত্মসহায় গোট এটা যদি খুলি লওঁ আমি দহজন মান গোট হয়।
অ।
তেতিয়া কিন্তু আমি চৰকাৰৰ এইবোৰ বস্তুবোৰ যিকোনো আঁচনি ল'বলৈ মানে আমি বেছি বেছি ভাল হ'ল হেতেন।
হয়, সেইটো বেয়া কথা ভবা নাই আমিতো কেইবাটাও এতিয়া নিবনুৱা ল'ৰা গোট খাই আছোঁ।
অ', যদি আমি বোলে অলপ দহ লাখ মান টকা ঋণ লৈ লওঁ। তেতিয়া ধুনীয়াকে কিবা এটা কৰিব পাৰে অলপ বহল পৰিসৰত
হয় বাৰু কিন্তু
যিকোনো খেতি এতিয়া আমি এতিয়া যিকোনো খেতি এতিয়া কবি খেতি হওক জিকা খেতি হওক যিকোনো খেতি যদি আমি কম পৰিমাণে কৰোঁ ইমান মানে লাভটো ইমান নহয়।
অ',
যদি আমি অলপ বহল পৰিসৰত পওঁ ব্যৱসায় ভিত্তিক
অ',
তেতিয়া আমাৰ যিহেতু আমি মান আমি কেইটা গাঁৱতে থাকো গাঁৱত ধুনীয়াকে এটা ডাঙৰ কৃষি পাৰ্ম খুলিব পাৰোঁ
পাৰোঁ পাৰোঁ সেইটো বেয়া বিষয় নহয়
কৰা ধান খেতি কতাৰ পিছত একো পথাৰবোৰতো খালিয়ে হৈ থাকে।
অ',
ছয়মাহ সাত মাহ
আৰু আমাৰ মাটিখিনিত মানে যথেষ্ট পৰিমাণৰ উৰ্বৰতা আছে যে আমি বেলেগ কিমান
আমাৰ ইয়াত পানীৰো অসুবিধা নাই।
অ', মানে এতিয়া আমি ধান খেতি কাটি পেলাই বেলেগ এটা খেতি কৰো বুলি ভাবিলেও ইয়াতো মানে হলেও কি কিছুমান - কিছুমান, কথা আছে এতিয়া আমি দশটা লৰাই আত্মসহায়ক গোট এটাতো চাৰি পাঁচ তা লয়াই খুলিব নোৱাৰো
সেইটোৱে এতিয়া দশজন এতিয়া আমাৰ লগত মিলা লৰা হব লাগিব। যিকোনো মানুহো লব নোৱাৰি ন?
সেইটোয়ে যাকে তাকে লৈ ললে মানে মতানৈক্য সৃষ্টি তি হব মনোমালিন্য ঘটিব মানুহৰ মাজত অ',
মানুহ কেইজনমান আমাৰ আমিতো আছোযৱে আমাৰ এই কুল আছে, আমাৰ যদু আছে।
অ',
তহঁতৰ ওচৰৰ এহঁতৰ উৰিহত আছেই।
নাই নাই আমাৰ উৰি সেইটো বিষয়ত ভাল নহয় তাক লৈ ললে মানে পিছত কাজিয়া পচাল হ'ব আমাৰো মানে ব্যৱ সাইটো অকনমান বেয়া পথেহে গতি কৰিব, মই সেইটোকে কবলৈ বিচাৰিছো। এনেকুৱা কিছুমান মানে উদণ্ড ব্যক্তিক ললে আমাৰ বিষয়টো ভাল নহব।
হয় - হয়, আমি অলপ সচেতন যুৱক কেইজনমান তেনেকে লৈ আমি যদি অলপ ভালকে কাম কৰো।
অ', যাৰ মানে মনতটো মিলিব আৰু যাৰ মানে ধৈৰ্য শক্তি শক্তিটো থাকিব, এতিয়া অকমান কিবা, কিবা এটা বস্তু অকণমান আজি বেয়া হৈছে বুলিয়ে মানে সেইটোত যদি মন চন মাৰি আমি হতাশ হৈ দিওঁ তেনেকুৱা নহ'ব মানে গোটেই কেইজনে
কাম হোৱা লগে লগে যদি আমি যদি একেবাৰে সকলো বাদ দি দিওঁ সেই তেনেকুৱা হলে নহব। জীৱনত যিকোনো কাম কৰিবলে এবাৰ বিফল হবই লাগিব তাৰ পিছতহে
অ', সেইটো কাৰণে মানে উদ্যম থকা উদ্যমী যুৱক কেইজনমান লাগিব আমি জাগ একেটাকে গ্ৰুপটোত ভাৰাবও নোৱাৰো আৰু আমাৰ ওচৰত মানে বিকল্প একো ব্যৱস্থাও নাই আমি যিহেতু বহুত বেছি পৰিশ্ৰমো কৰিব নোৱাৰোঁ হাজিৰা নিচিনা কাম আমি পঢ়া শুনাৰ পৰাও বৰ বেছি ফলপ্ৰসু হোৱা নাই। এতিয়ালৈকে হ'লেও অশাটো এৰি দিয়া নাই হ'লেও মানে আমি বিকল্প এনেকুৱা এটা ব্যৱস্থা হাতত ল'ব লাগে এনেকুৱা কিবা এটা
হয় হয়। আমি এইটো কামতটো ইমান কষ্টকৰ নহয় মোৰ মতে আমি যিহেতু গোটেই দিনটো লাগি থাক থকা কাম নকৰো অকল ধৰ পিছবেলা। প্ৰায় দুই তিনি ঘন্টা সময় লগা তেনেকুৱা এটা
অহ।
যিটো কামত মানে আমি ঘৰৰ কামো কৰি থাকিব পাৰো বাকি আমি পঢ়া শুনাও কৰি থাকিব, পাৰিম লগতে সেইটো আমাৰ এটা উপাৰ্জনৰ এটা পথ হিচাপে মানে ল'ব পাৰিম।
অ সেইটো এটা উপাৰ্জনৰ আহিলা হ'ব আমাৰ একেবাৰে
হয়।
পুৰা সম্পূৰ্ণকে বা কি বুলি কও স্থায়ী এটা বিষয় নহলেও মানে কিছুমান পাৰপাৰ্শ্বিকভাৱে কিছুমান কাম কাজ চলি থাকিব আৰু সেইটো বিষয়ে মানে আমি এনে অ সেইটো বিষয়ে আমি,
দ আমাৰ আগফালৰ এই দহ বিঘা মাটিটো তাত যদি আমি বোলে চাৰি পাঁচ বিঘা মান আলু কৰিলো। অসমীয়া আলু তাৰপিছত, দুই তিনি বিঘা মান ধৰ কবি খেতি কৰিলো। দুই তিনি বিঘা বেঙেনা খেতি কৰিলো।
দেহ,
আমাৰতো তাত বহুত পইচা খৰচো নহয় আমাৰ খুব বেছি কিমান বিশ, বিশ হাজাৰ মান টকাৰ ভিতৰত আমাৰ প্ৰায় হৈ যাব বেৰাটো দিবলে আমাৰ ঘৰে ঘৰে যিহেতু বাহ আছেই।
মই ভাবিছো মানে আমি এইখিনি কথা এনেকে। ফোনত আমি যিমানখিনি পাৰো আলোচনা কৰো কিন্তু মানে কাম কামে কাজে ভালদৰে লাগি পেলাই মই ভাবিছোঁ ল'ৰাকেইটা মিলি কিবা এটা কথা মানে অকণমান ভালদৰে আলো চনাটো কৰো নেকি এই সন্দৰ্ভত।
ময়ো সেইটো কথা ৰিয়েলি মানে আচলকে মানে ভাবিম বুলি মইও ভাবি আছো। বাস্তৱত মানে ৰূপায়ন কৰিবলে।
হয় হয়। সেইটো মানে এটা ভাবিবলগীয়া বিষয় এতিয়া ৰিয়েলিটিটো আমি দেখাতকে মানে আমি যিটো ভাবিছো। ছিলো তাতকে যথেষ্ট বেলেগ এতিয়া।
যথেষ্ট বেলেগ এতিয়া মানুহৰ, কৰিবলে একো কাম নাই। বেচৰকাৰী কামো নাই চৰকাৰী কামো নাই মানুহৰ, অকল সমস্যাই সমস্যা।
উম আৰু আমি বহুত বেছি পৰিশ্ৰম কৰিব পৰা যুৱকো নহলো যিহেতু আমাৰ সৰুৰ পৰা ইমান, সাহটো নাই তেনেকুৱা কাম কাজৰ লগত জড়িত হোৱা।
হয়। আমাৰ ইয়াত এতিয়া খেতিৰ বাহিৰে একো বেলেগ ব্যৱসায়- সায়ৰ উৎসও নাই।
অ সেইটো কাৰণে আমি এনেকুৱা বি বিকল্প ব্যয়ৱস্থা এটাাৰ কথা মানে অকণমান দৰকে চিন্তা কৰিব লাগে- এতিয়াও যদি আমি চিন্তা নকৰো হয়তো আমাৰ সময়বোৰ গৈ থাকিব। পিছত মানে আৰু অলপ কঠিন হৈ যাব এতিয়াতকে ব্যৱস্থাবোৰ।
হয় হয় এতিয়াতো আমাৰ প্ৰায় চৌবিশ পঁচিশ বছৰ বয়স হলেই-
হয়।
আৰু পাঁচ বছৰ আৰু- তিনি চাৰি বছৰৰ ভিতৰত যদি একো কৰিব নোৱাৰো তেতিয়াতো আমাৰ বহুত সমস্যা হ'ব।
তেতিয়া প্ৰায় আমাৰ প্ৰায় আমি বিফল হোৱাৰ দৰে হৈ যাম আৰু সেই- টো বয়সত যদি আমি উপনীত হওঁ একো এটা নকৰাকৈ।
হয়, হয় হয়, আগৰ দিনতটো বিশ- পঁচিছ বছৰত মানুহে বিয়া কৰায়।
হয়, সেইটো কাৰণে মই ভাবোঁ আমি এইবোৰ ইমান বেছ- বেছি কথা ভাবি মেলি নাথাকোঁ আমি এনেকৈ ফোনৰ যোগে পাতিলেও নহ'ব আমি আকৌ- এখন ভালকে বৈঠক বহাও বৈঠকত লৰা কেইটা মিলি মানে এই বিষয়ে- যিমানতটো পাৰো গভীৰ আলোচনা চক্ৰ এটাত বহোঁ।
অ আজি ৰাতিলে নহলে আমাৰ ঘৰতে এখন সৰু কৈ- সভা পাতি বোলাই দিওঁ গোটেই খিনিকে-
অঁ।
গোটেই আমাৰ যোন যাক জাক আমি ভাবিছো।
অঁ।
এজনৰ সভাপতি এজনৰ সম্পাদক তেনেকৈ পাতি দিওঁ-
অ।
তাৰ পিছত বাকী কাম খিনি আমি কি কি কৰিব লাগে, আমি ধুনীয়াকে আলোচনা কৰো।
অ, হ'লেও মোক।
সদস্য খিনি আমি সদস্য খিনি কাক কাক লওঁ সেইটোও ভাবি লওঁ।
অ আৰু এইটো মানে এইটো বিষয়টো আমি যাকে পাওঁ তাকে ভৰাম বুলি ভাবিলেও নহ'ব যিহেতু- এইটো আমি মানে এইটোক লৈ এটা ভৱিষ্যত পৰিকল্পনা কৰিছো গতিকে আমি কিছুমান- এনেকুৱা যিবিলাক যুৱকে আমাৰ সেই ব্যৱসায়টোতো- মানে বাধাৰ সৃষ্টি কৰিব বা কষ্ট দিব অ তেনে তেনেকেইজনক মানে আমি আগতীয়াকে- প্ৰথম পৰ্য্যায়ৰ পৰাই তেওঁলোকক আঁতৰাই ৰাখিলে আমালে সুবিধা হব।
হয় হয় সেইটো মই ময়ো সেইটোৱে ভাবিছো।
অঁ'
প্ৰথম আমি অলপ পঢ়া শুনা লৰা লব লাগিব।
অঁ'
যাতে একো প মানে সমস্যা নহয় আৰু। যিকোনো কাম মানে- ইজন নহলে সিজনে কৰিব পৰা এটা কাম অকলতো ধৰ উম- খেতি বাতি কৰিলেই নহব বেপাৰ বাণিজ্য কেনেকৈ কৰিব লাগিব কেনেকৈ প্ৰসাৰ কৰিব লাগিব।
অঁ'
কেনেকৈ বজাৰত বেছিব লাগিব সেইবোৰতো অলপ জানিব লাগিব চবেই। সেইকাৰণে অলপ অলপ আমি পঢ়া শুনা লৰা।
অঁ'
স্নাতক ডিগ্ৰী নাইবা- তেনেকুৱা আৰু দশম শ্ৰেণীৰ উত্তীৰ্ণ।
অ বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ দ্বাদশ,
দ্বাদশ শ্ৰেনীৰ উত্তীৰ্ণ।
ত তলৰ কোনো যুৱকক আমি নলওঁ আৰু মানে আমি ব্যয়ক্তিত্বতো, চাব লাগিব সেই ব্যক্তিজনৰ পাৰ্চনেলিটিটো কেনেকুৱা হয়, তাৰ সেইখিনি- চাই মেলি আমি সেই গ্ৰুপটোত বা আমাৰ যোনটো হেৰি বনাম, অ সহায় গোট বনাম সেই গোটত মানে কাক কাক যাব পাৰিম। সেইটো বিষয়ে আমি আলোচনা কৰিম। তেন্তে আমি আৰু বিশেষ,